অ' শুনিছা?
উম।
কি কৰিছা? কি কৰিছা? হেল্ল'!
হেল্ল'!
কি কৰিছা বোলো?
হেল্ল'! এনেই আছো। তুমি?
মই ভাত খাই আছো।
অ' তোমাৰ আৱাজটো ভালকে অহা নাই।
মাতটো অকমান দেৰিকে গৈছে, অকণ ৰখি ৰখি ল'বা।
কোৱা এতিয়া।
বাকী চাহ টাহ খাল নে নাই?
চাহ টাহ খালো। তুমি?
মইয়ো খালো।
উম। গা পা ধুলা?
অ' গা-পা ধুলো।
উম, উম।
অ', নাই নাই ধোৱা নাই চাম আ মই কৈছোয়ে দেখোন ভাত খাই আছো।
অ', ভাত খাই আছা? কিহেৰে?
পতল আলু ভাজি আৰু
উম।
দালি।
অ'।
কোৱা? হেল্ল'?
অ', কোৱা অ'।
এইযে দুদিন মানৰ আগত মই যে ঘৰলে যাওঁতে গা জৰৰ হেৰি এটা কৰি দিছে এইতো কেনেকে বনাই কোৱাছোন? মোক ৰেচিপিটো লাগে, গাজৰৰ হেৰি এটা বনাইছিলা যে?
অ'।
সেইটো কেনেকৈ বনাইছিলা কোৱাছোন মোক
তোমাৰ, প্ৰথম গাজৰটো পিচি লৈ।
উম।
প্ৰথম ধুই মেলি লৈ পেলাই মানে প্ৰথম ধুনীয়াক চাফা চিকুণ কৰি।
অ'।
তাৰপৰা তোমাৰ গাজৰটো ধুনীয়াকে পিহি পিহনাত পিচি লৈ।
অ'।
তাৰপিছত তোমাৰ সেয়া গেছত কেৰাহি এখন উঠাই গৰম হ'বলৈ দি।
অ'।
তাত তোমাৰ গৰম হোৱাৰ পিছত ঘিউ অলপ দি পেলাই। তাত ঘিউ খিনিতে অকমান ইলাচি গুৰি অকণ দি।
অ'।
তাত তোমাৰ গাজৰখিনি দিব লাগে।
অ'।
দি অলপ লৰাই মেলি দিয়াৰ পিছত। তোমাৰ তাতে হেৰি অকণ চেনি মিক্স কৰিব লাগে।
তাৰপিছত?
তাৰপা তাত গাখীৰ অকণ দি
ডাইৰেট একচেঞ্জ কৰি লিয়া হেল্ল'? হেল্ল'? কোৱা কোৱা তাৰপিছত?
তাৰপা
কোৱা তাৰপিছত বোলো, অ'।
গাখীৰ দি পেলাই
অ
মিক মিক্স কৰি কৰি যেতিয়ালৈকে তামানে এ পিচা গাজৰ খিনি যে কোমলি নাযায়। তেতিয়ালৈকে হেৰি কৰি পেলাই লৰাই মেলি বনাই তাৰপা হোৱাৰ পিছত যেতিয়া অকণ বস্তুটো কোমল হৈ যাব লাডু বনাব পৰা যাব উম গমটো পোৱা যাবই নিজৰ অন্দাচ থাকেই
উম
তাৰপিছত নমাই পেলাই আৰু লাইশাক হাত দুটাই দি দি লাহে লাহে তাৰপা টুকুৰা অকণ অকণ লৈ ঘূৰাই ঘূৰাই গোল গোল কৰি দিলেই হৈ যায়। তাৰপা তুমি ফ্ৰিজত থৈ দিব পাৰা।
ন তাৰপিছত তুমি যে তাত দিবলে আৰু কিবা এটা বনাইছ ছিলা তামানে অলপ
অ অ সেইটোৱে সেইটো তোমাৰ গাখীৰটো উতলাই উতলাই পুৰা ডাঠ কৰি লওঁ ডাঠ কৰি তাত চেনি দি পেলাই
হয়
যেতিয়া একদম গাখীৰটো অ'
অ' কোৱা কোৱা
গাখীৰটো যেতিয়া ডাঠ হৈ যায়।
অ
তেতিয়া তাৰমানে তাত দিব লাগে তেতিয়া মানে সেই গাখীৰটো আঠা আঠা নিচিনা এটা হয় ন।
উম
গাজৰটোৱে সেইটোৱে মানে মিক্স কৰি দিলে তেতিয়া পিছত লাডু টো তাৰমানে ধুনীয়াকে ৰখি যায় নহবা এনেই ফাট মেলি গুচি যায়।
অ হয়
তাৰপা তুমি হোৱা পিছত আৰু সেই লাডু খিনি বনালা বনোৱাৰ পিছত তুমি ফ্ৰিজত ভৰাই থ'ব পাৰা ফ্ৰিজত ভৰাই থলে মানে লাডুটো টান হৈ যায় ন। তেতিয়া খাবলে ভাল হয়।
অ সেইটো মানে ঠাণ্ডা কৰি খাই।
উম
আৰু তেনেকে তুমি কি বস্তু বনোৱা? অলপ তেনেকা টাইপৰ অলপ তেনেকুৱা টাইপৰ আৰু কি বনোৱা বুনিয়া বনাব জানা?
হা হা?
বুনীয়া লাডু বনাব জানা?
বুন্দিয়া লাডু নাজানো বাৰু হেৰি জানোঁ পকা মিথৈ।
অ', কেনেকে বনাই কওকচোন এইটো।
তুমি প্ৰথম চাউলটো তিয়াই পেলাই থলা
অ'।
তাৰপা তোমাৰ চাউলটো তিয়াই থোৱা পিছত এদিন তিয়াই দিলা তাৰ পিছদিনা গৈ পেলাই তুমি চাউলটোক খুন্দনাত খুন্দি অ' কি এইটো কি, খুন্দিব লাগিব অ'। তাৰ পিছত তোমাৰ এই গুৰিখিনি চালনি দি চাৰি চালি পেলাই যোনটো একদম মিহি গুৰিটো
অ'।
তাত তুমি সেইটো গুৰৰ, গৰম যোনটো গুৰটো গৰম কৰি পেলাই, যোন-যেতিয়া পনীয়া নিচিনা হৈ যায় তেতিয়া সেইখিনি তুমি তাত ঢালি দিবা
উম।
ঢালি পেলাই সেইয়াই তাৰপিছত গুল গুল গুল গুল কৰি পেলাই তাক থৈ দিলে সি ধুনীয়াকে শুকাই পেলাই টান হৈ যায় লাডুটো।
তাৰ যে হেৰী বনাই যে টান যে হয়।
হু, হু? হেল্ল'।
লগে লগে বনাই যে তোমাৰ নিচিনাকে, হেল্ল'। শুনিছা? যোনটো যে লগে লগে বনাই ধুনীয়াকে খাই যে ঘৰৰ হেৰিয়ট দিয়ে, নামঘৰবিলাকত
হয়টো, তোমাৰ পকা মিঠৈ অ', কি লাডুটো, এই বগা লাডুটো পিঠাগুৰিৰ
অ', অ'
হয়টো, চাউলটো তোমাক খুন্দি মেলি লৈ
অ'।
তাৰপা তোমাৰ তাত পানী দি পেলাই পানী বা গাখীৰ যিকোনো এটা দিব পাৰা।
অ'। মানে চাউলটো প্ৰথম খ-খুন্দি ল'ব লাগিব
উম, চাউলটো প্ৰথম খুন্দি ল'ব লাগিব। ঢেঁকীত দি পেলাই।
তাৰপা তুমি তাত গাখীৰো দিব পাৰা, পানীও দিব পাৰা, চেনী দি পেলাই তাৰপা লাডু লাডু কৰি দি দিলে হ'ল হাতোনি।
অ'।
হুম।
আৰু তেনেকে আৰু কি বনাব জানা?
তেনেকে ব তোমাৰ
চুজি লাডুটো জানা নে নাই?
জি লাডুটো?
অ'।
অ'।
কোৱাচোন।
তুমি প্ৰথম চুজিখিনি কাৰণে
উম।
কেৰাহিখন গৰম কৰি পেলাই তাত তুমি ঘিউ দিলা।
নহ'বা কিছুমানে ৰিফাইন চিফাইনটো ভাজে। হেল্ল'।
কোৱা কোৱা
তাৰপা তুমি তাতচ ঘিহুখিনি গৰম হোৱাৰ পিছত চুজিখিনি দি দিলা। হেল্ল'।
অ', কোৱা শুনি আছো।
তাৰপা তোমাম তাত
চুজিখিনি দি দিয়া পিছত তুমি গোন্ধৰ কাৰণে ইলাচি চিলাচিও দি দিব পাৰা।
অ'।
তাৰপা সেইখিনি অলপ দেৰি লৰাই ভাজি ভাজি যেতিয়ালৈকে ৰঙচুৱা ৰং এটা নাহে। তেতিলৈকে ভাজি ভাজি পেলে তাত তুমি গাখীৰ দিলা।
উম।
তাৰপা তুমি চেনী দিলা।
উম।
গুড় দিওঁ বুলি ক'লেও গুড় দিব পাৰা।
তাৰপা সেইখিনি তোমাৰ গাখীৰ চাখিৰ দিয়া পিছত যেতিয়া হয় বস্তুটো অকন লোকথুপীয়া হবগে তাৰনে প পনীয়া পা গৈ পেলাই অকন উ শুকাই যাব তাৰ গাখীৰ চাখীৰটো। বস্তুতটো আঠা আঠা নিচিনা যেতিয়া হ'ব। তাক গ নমাই পেলাই গৰমে গৰমে তাক হাতেদি লাডু লাডু কৰিব লাগিব। এতিয়া তোমাৰ হৈ যায় আৰু চুজি লাডুটো তেনেকেই হয় প্ৰায়খিনি
তোমাৰ পৰা আজিব প্ৰায়খিনিয়ে শিকিলো দিয়া।
উম।
হ'ব দিয়া মই পাচতকে কৰি কম।
হ'ব।